হেল্ল অ কুলি আছ আছো দে আছো দে তোৰ
অ মোৰো ভালে খবৰ এই ঘৰতে আছো তোক অ মই এতিয়া মানে এটা কথা সুধিব ফোন কৰিছিলো তোক মধ্য নে ভাবি আছিলো ত মানে আজিকালি স্পৰ্টচক মানে যিহেতু ইম্পৰ্টেন্ঞ্চ দিয়ে মানে চাকৰিত চাকৰিৰ ক্ষেত্ৰত বা সেয়া ক্ষেত্ৰত মই ভাবিছিলো কিবা এটা স্পৰ্টছ খেলো তাৰমানে তো টেনিছ তই যদি তই যিহেতু এতিয়া টেনিছ শিকাও এতিয়া মই মানে যদি টেনিছ খেলা ষ্টাৰ্ট দিও এতিয়াৰ পৰা মানে ভাল হব মানে কিবা এটা মানে লেভেলত যাব পাৰিম নে
অ কথাটোতো বহুত ভাল ভাবিছ টেনিছ খেলিম বুলি ভাবিছ টেনিছটো মানে আমাৰ বিশ্বৰ ভিতৰত চবতকে মানে স্বাস্থ্য হেলডিয়েষ্ট মানে খেলাৰ হেল্ডিয়েষ্ট স্পৰ্টছৰ ভিতৰত মানে এইটো টেনিছটো আমাৰ টপ ফাইভৰ ভিতৰত ভিতৰত মানে পাঁচটাৰ ভিতৰত আছে শীৰ্ষ পাঁচটাৰ ভিতৰত টেনিছটো আছে টেনিছৰ কাৰণে তোৰ কোনো বয়সৰ সীমা নাই টেনিছটো মানে টো ৰাচি বস বছৰ নব্বৈ বছৰৰ আ বুঢ়া বুঢ়ী সকলোৱে খেলিব পাৰে
আহ আহ
টো বয়সত বাইশ পঁচিছ বছৰ বয়সত মানে খেলিব পাৰি আৰু বহুত ভাল মানে তই শিকিব পাৰিবি তোৰ শিকাৰ কিমান মনোযোগ আছে কিমান মানে টাইম সময় দি আছোঁ মেইন হ'ল সময় দিব লাগিব তই কিমান সময় দি আছ তই ডেইলি বেছি নেলাগে ত ডে ডেইলি যদি এক ঘন্টাকে দিয় সেই এক ঘণ্টা টো ভালকে মানে তই আ ভালকে ইউটেলাইজ কৰ আৰামছে তই মানে এজন ভাল মানে এটা এজন ভাল খেলুৱৈ হ'ব পাৰিবি এটা বয়সলৈ যেতিয়া অ ত্ৰিশ বছৰ আগলৈ হৈ যাব তোৰ কিন্তু সময় লাগিব সময় দিব লাগিব মেইন কথাটো সময় দিব লাগিব
সময় দিব লাগিব
কিন্তু এটা বস্তু টেনিছত কোনো মানে যদি তই পেছাধাৰী টেনিছ খেলুৱে হম বুলি ভাবিছ ছ এইটো বয়সত এতিয়া অলপ মানে ক'বলৈ সেয়া সুত্ৰ মানে অলপ টান কঠিন হয় বহুত কঠিন হ'ব এতিয়া মই নিজে তেৰ বছৰ তেৰ বছৰ বয়সত মই টেনিছ আৰম্ভ কৰিছিলোঁ মই খেলিলোঁ খেলি পেলাই নিজে কিমান ঊনৈশ বছৰৰ পৰা কচিং আৰম্ভ কৰিলোঁ খেলিলো ছয় সাত বছৰ মান খেলিলো তেতিয়া তাৰ পিছত তাৰপিছত মই মানে
মানে মানে তোৰ হেৰি কি কয় মানে তোৰ ধৰ এতিয়া যদি ষ্টাৰ্ট দিও মানে এটলিস্ট ধৰ তোৰ মানে ডিস্ট্রিক্ট বা ষ্টেট কিবা এখন খেলিব পাৰলি তোৰ মানে চর্টিফিকেট এখন ওলায় যায় আৰু
অ সেইটো ওলাই যায় সেইটো দি‌ কিবা এটা কামত আহিব কিবা এটা হলে মানে তোৰ ষ্প'র্টছ কোটাত আজিকালি যিমান যিয়ে যিয়ে তোৰ চাকৰি পোৱা বহুত কঠিন তো ষ্প'র্টছে দি ষ্প' ছে দি সোমাৱ পাৰিলে বহুত আজিকালি মানে সেইটোৱে চবে মাথা মাৰে যে স্পৰ্টছ এটা খেলো স্পৰ্টছ এটা খেলি পেলাই আজিকালি স্প'ৰ্টছে যিহেতু চৰকাৰে আমাৰ মানে আ ছাপ'ৰ্ট কৰি আছে যে আজি কেইবছৰ মান ধৰি ধৰ মানে কেইবছৰ মানৰ পৰা গতিকে ষ্প'র্টছে দিয়ে কিন্তু
তোৰ মানে হেৰি এনেতো পৰী শ্ষাতে চাকৰি বহুত দিগদাৰি আজিকালি কম্পিটিশন কম্পিটিশন বহুত
সেইয়া তোৰ মানে খেলি পেলাই তোৰ দু দুখন তিনিখন চাৰ্টিফিকট থাকিলে তোৰ স্পৰ্টছ কোটাটো আহি গ'ল তোৰ কটাটো তোৰ মানে নৰ্মেল নহয় আৰু তেতিয়া স্পৰ্টছ তই তাত এপ্লাই কৰিৱ পাৰিবি
অ অ অ তোৰ মানে তাৰ কাৰণে ধৰ তোৰ সময় দিব লাগিব আৰু তা অ তাৰ কাৰণে তোৰ মানে খেল বল এক ব্যাস্ ষ্টেট বা এনেকুৱা নেচনেল খেলাটোতো বাৰু
মানে খেলাটো টান আছে দিগদাৰি আছে সময় দিব লাগিব তোৰ কাৰণে তোৰ এতিয়া মেইঞ্চ লেভেল আহি গ'ল তো মেইনছত গেমটো বহুত মানে টান গেম একচুয়েলি টেনিছৰ এটা একদম মানে ৰিয়েলিটি আৰু যে টেনিছ টো বহুত এক্সপেনচিভ খেলা হয় বহুত, মানে খৰচা বহুত আছে। টেনিছ খেলাটোত। সেই ৰেকেটখনতো বহুত দা আচ্ছা ৰেকেট এখন তই ল'ব লাগিলে তই, এ চাৰি ই ন ন বিগিনাৰ এখন ল ল'ব লাগিলে, আৰম্ভ কৰিব লাগিলে তোৰ তিনি হাজাৰৰ তলত নাপাওঁ।
অঁ, অঁ বিগিনাৰ ৰেকেটত।
আজিকালি দাম বাঢ়িছে মই খেলোঁতে তেতিয়া তোৰ, এ তাতকৈ বহুত কমতে পাইছিলোঁ। এতিয়াতো তিনি হেজাৰ চাৰি হাজাৰ মান ৰেক ৰেকেটৰ দাম ৰেকেটখনৰ দাম, তোৰ জোতাযোৰৰ দাম আছে জোতাযোৰ কিনিব লাগিব নন মাৰ্কিন ছো নন মাৰ্কিন ছো বুলি কয় নন মাৰ্কিন ছো মানে সেইটো তোৰ দাম আছ সেইযোৰত তোৰ জোতাত কিমান আৰু জোতাত, তোৰ এ এক হেজাৰ পোন্ধৰশ মানত পাই যাবি। জোতাযোৰত অ, জোতা তাৰপিছত তোৰ কৌটৰ ফিজ কৌটৰ আজিকালি ভাড়া দি পেলে খেলিব লাগে কৰটৰ আৱাৰলি ৰেট আছে, আৱাৰলি চিষ্টেম মানে তো
মানে হেৰি আজিকালি কোচিং ক'ত আছে গুৱাহাটীত মানে টেনিছৰ কোচিং।
গুৱাহাটীত ইয়াতে তোৰ হেৰিত আছে দিছপুৰত এখন আছে। সেইখনটোৰ আ চৰকাৰী হয়। তাৰপিছত তোৰ ইণ্ডিয়া ক্লাবত আছে। তাৰপিছত তোৰ, চচলত আছে। তাৰপিছত কে ছে মালিগাঁৱত আছে।
অ অ মানে এনে তোৰ ধৰ দিছপুৰখনতে গ'লো তাতে কিমান ৰেট তাপানে
তাতে ৰেটটো একচুৱেলি ইয়েৰলি বেচিছত অলপ কম আছে, বাকী সেই বাকী কেখনতকে অলপ কম আছে যিহেত তু চৰকাৰী হয়। এতিয়া বৰ্তমান আ আহ, মই তাৰে ৰেটটো ইমান মানে এ কিমান মাছুল হয় সেইটো মই গ'ম নাপাওঁ। সুধিব লাগিব মই এইটো খবৰ ল'ব লাগিব। কিন্তু ইমান এটা বেছ কিন্তু বাকীখিনিতকে অলপ কম। বাকীখিনিতকে কমিছে। চচলততো বহুত, চচলত তোৰ অ যদি তই হেৰি কৰ এক মাহৰ একমাহ মান এটলিষ্ট, এডমিশ্যনে তোৰ চাৰি নে পাঁচ হাজাৰ। আৰু তোৰ মান্থলি, মান্থলি তোৰ তিনি হাজাৰ মান দিব লাগিব।
বা বহুত আৰু তোৰ হেৰি, ইয়াৰলি
ইয়াৰলি তোৰ, ইয়াৰলি চিষ্টেমত নাই নেকি? তোৰ মান্থলি চিষ্টেমতে থাকে।
অ--অ
তই ফিজ দিব লাগিলে আৰু তই সি ভালকৈ যদি শিকিব লাগে, তই প্ৰাইভেট ক'চিং ল'ব লাগিলে, প্ৰাইভেট মানে তোৰ আ--এক ঘন্টা চিষ্টেমত আছে। ক'চ, ক'চ, ক'চ হায়াৰ কৰিব লাগিব। ক'চক তো তই ঘন্টা চিষ্টেমত দিব লাগিব। তাৰপিছত তই স্পৰ্টৰ ভাড়া দিব লাগিব। ব
অ মানে--প্ৰাই প্ৰাইভেটলি মানে, যদি ভাল কে মানে কেৰিয়াৰ বনোৱা হিচাপত খেলো তেতিয়া মানে, অকল মানে হে ৰি মানে, কোচিং চেণ্টাৰত এডমিছন ল'লে নহ'ব তাৰ মানে কোচো হায়াৰ কৰিব লাগিব।
কোচও হায়াৰ কৰিব লাগিব। বৰ্তমান চা এতিয়া বৰ্তমানত কি হৈছে, তই যদি প্ৰাইভেট কোচিং নলওঁ, কোনো কোচয়ে মানে তোক কোনো প্ৰশিক্ষকে তোক মানে প্ৰশিক্ষণ প্ৰদান নকৰে। এতিয়া মানে, এতিয়াৰ টাইমত, এতিয়া সময়ত মানে আগতে কি আছিলে মই খেলোঁতে আজিৰ পৰা দহ বছৰ আগত মই খেলোঁতে তেতিয়া মানে, প্ৰাইভেট কোচিং নকৰিলেও মানে, প্ৰশিক্ষকে মানে, চাইছিলে। কিন্তু আজিৰ পৰা তিনি বছৰ চাৰি বছৰ মান আগৰ পৰা মানে তোৰ তই নৰ্মেল মানে গ্ৰুপত গৈছ ৰূপত কচিং মানে শিকি আছ। তোৰ লগত আৰু আ, চাৰি পাঁচজনমান ল'ৰা আছে। গ্ৰুপত মানে নৰ্মল এডমি নৰ্মেল হেয়ত খেলি আছে তোক মানে প্ৰশিক্ষকে মানে ইমান গুৰুত্ব নিদিয় তোক। তই যদি প্ৰাইভেট কচিং লোৱা নাই, যদি তই প্ৰাইভেট কচিং লৈ আছ। তেতিয়াহ'লে তোক গুৰুত্ব বেছিকে দিব।
অ'।
মানে এইটো খেলাত এতিয়া কি হৈছে খেলটো ভাল, খেলটোত একদম বঢ়িয়া স্কপো আছে ধুনীয়া মানে আগুৱাই যাব পাৰিবি। খেলটো টানো আছে। ইমান পতককে হেৰি নহয় তোৰ কমেও তোৰ ছয় মাহ একবছৰ। কিছুমান লাগিব ভালকে তই। মানে খেলিব পৰাকৈ অঁ ভালকৈ খেলিব পৰাকৈ আৰু কম্পলিট কৰিব লাগিলে একছৰ শিকি পেলাই তই মানে টুৰ্নামেণ্টত জইন কৰিব পাৰিবি। কিন্তু,
তোৰ মানে, তোৰ মানে প্ৰাইভেত কৰ্চ যদি লৱ তেতিয়া আওৱাৰলি মেচিচত পইচা লয় ন।
অ' আৱাৰলি চিষ্টেমত মানে সেইটো আৱাৰলি।
অ' পাৰ আৱাৰ তোৰ হাজাৰ মানকে ল'ব এটা কৰছে।
কোৰ্ছৰ এতিয়া চবৰে বেলেগ বেলেগ মানে ভাৰাটো কিমানকে লয়। এতিয়া মই বেলেগ, মই অলপ। কমকৈ লওঁ কিছুমান কৰ্ছে অলপ বেছিকৈ লয়, আৰু তোৰ। ক'ৰ্টৰ ভাড়াটো পাঁচশ টকাকৈ।
অ'।
সেনেকুৱাকে, গতিকে কষ্টলি মানে। খেলটোত কেৰিয়াৰ হিচাপে ল'বৰ কাৰণে অলপ খৰচা কৰিব লাগিব। মই মানে যোনে মোক সোধে মই তাক মই তেখেতসকলক মই এটাই-এটাই কওঁ যে, যদি খৰচ কৰিব পাৰে, তেতিয়াহ'লে মই মানে আপোনাৰ ল'ৰা ছোৱালীক খে'লটো দিয়ক বা আপুনি খেলক।
যদি ম-মানে আছে। আৰু যদি সময় দিব পাৰে মেইন, কথাটো মানে ফাৰ্ষ্ট থিং মানে প্ৰথম কথাটো হ'ল কি পইচা খৰচ কৰা আৰু সময় দিয়া।
সময় দিয়া। অ, সময়টো দিব লাগিব।
এই দুটা যদি পাৰে যদি পইচা খৰচ কৰি আছে, যদি সময় দিয়া নাই, তেতিয়াহলে পইচাটো এনে যাব।
দিনটোত মানে কিমান মান দিব লাগে সময়?
সময়্যা এতিয়া প্ৰথম প্ৰথম তই কিনাৰ হিচাপে যাব লাগিলে, তই একঘণ্টা বহুত। টোৰ কাৰণে।
একঘণ্টা মানে, এক ঘণ্টা প্ৰাইভেট কোচিং আৰু।
নহ তই নৰ্মেল কোচিঙতে গ'লি। নৰ্মেল গ্ৰূপতে গ'লে এডমিছ চচলতে বা এডমিচন বা দিচ ক'োতে এডমিশন ল'লি। এ, তোৰ এক ঘন্টাাত হৈ যাব টোৰ, মানে যথেষ্ট আৰু।
অ, এঘন্টা মানে প্ৰাইভেট কচ কেতিয়াৰ পৰা ল'ব লাগে। তোৰ মানে এক বছৰ মান শিকাৰ পিছত নেকি?
শিকিলি অলপ, চলপ। শিকি পেল তোক টেকনিকেল কিছুমান কাৰেকচন মানে অলপ শুধৰাব লাগে। তোৰ কিবা এটা? আহ বস্তু মানে ভুল হৈ আছে। তেতিয়া তই প্ৰাইভ ক' এ লৈ ল
অ, মানে তোৰ ছয় মাহ মান
ছয়মাহ মান শিকিছ শিকি পেললে তোৰ চাপজ তেনিজ ফোন বেগেন থাকে ত স ফৰেনত তোৰ কিবা এটা মানে মিষ্টেক এটা হৈ আছে, তোৰ কিবা এটা ডাঙৰ এটা ভুল এটা হৈ আছে। এতিয়াটো প্ৰাইভেট কচিং ল। যে ক-তইতো গম নাপ কি মিষ্টেক হৈছে। তে মোৰ গেমটো চাই দিয়ক কোচ এছজন হায়াৰ কৰিলে ধল তে তেওঁ চাই দিলে কৈ যেনে ক'তজনে ক'লে তোক এইটো এইটো মিষ্টেক হৈছে এইটো এইটো মিষ্টেক হৈছে তুমি ফাইন টিউন কৰিব লাগিব এইটো তুমি ভালকে ঠিক কৰিব লাগিব কেনেকে ঠিক কৰিব লাগে এইটো কৈ দিব অ
অঁ ভাল হৈছে অঁ ভাল সেইটো অঁ প্ৰাইভেট কোচ হলে অলপমান হ'লেও মানে ুবি
উম উম এনে চা যদি এই পেছাধাৰী মানে টেনিছ খেলুৱৈ হ'ব নিবিচাৰোঁ মানে এনেই ছাপ'জ বডি ফিটনেছৰ মানে খেলিম বুলি ভাবিছঁ বহুত ভাল ভাবিছঁ সেইটো সেইটো কাৰণে কোনো বয়স নাইচ কিন্তু যদি পেছাদাৰী টেনিছ খেলি হ'ম বুলি ভাবিছঁ মানে কেৰিয়াৰ ল'ম বনাম বুলি ভাবিছ তেতিয়'লে তই সময় দিব লাগিব যথেষ্টখিনি সময় আৰু তোক খৰচ কৰিব লাগিব সেইটোৱেই মেইন কথা
তেতিয়াহ'লে মই গম পালোঁ বস্তুখিনি পিছত অঁ অঁ হ'ব অঁ অঁ অঁ হ'ব দে অঁ